হেল্ল'
আহ ভালনে
অ ভাল ভাল তোমাৰ ভাল নে
অ ভালে ভালে দেই মোৰ ভালেই বাকী কি কৰিছা
আজি যে এনেই আছো দেই এতিয়া তুমিনো কি কৰিছা
শুনি আছো কিনো কৰিবা আৰু
অ আজি আহাৰ কিহেৰে গ্ৰহণ কৰিলা
অ আজি যে মাছৰ আঞ্জা আছিলে তাৰপিছতে ভেন্দি ভাজি আছিলে আৰু লগতে স্কচ আৰু ডাল তাৰ ভাত এই আৰু বাকী তুমি কি দি খালা পিছে
তিতা কেৰেলা ভাজি আছে পিলে ঢেকীয়া আলু চানা ভাজিছো চব্জি আকৌ মাছ কৰাইছিলে লগতে দাইল সেনেকে খালো আৰু আজি
উম
বাকী ঘৰত তোমাৰ চবৰে ভাল ন
ভালে ভালে চবেই ঠিকে আছে বাৰু বাকী তোমাৰালোকৰ
আমাৰো চবৰে ভাল দেই
আহ
আহিবা আকৌ আমাৰ ঘৰলৈ বহুত দিন অহা নাই তুমি
অ তাকেই সময়ে পোৱা নহয় নহয় ইটো সিটো কাম কৰোতে কৰোতে এই সময় মিলাবগে নোৱাৰা নহয়গে
তাকে তাকে এই অ' অহ', আহিম আহিম আহিম তোমালোকে এতিয়া তুমি যে মাছৰ আঞ্জা কি খালা আজি?
হয় হয়
কিহেৰে বনালা?
অ', মাছ যে আজি সৰিয়হৰ লগত সৰিয়হ সৰিয়হ বাত টি পেনে এই সেনেকে খাই মই বৰ ভাল পাওঁ।
অ', তাকে তাকে তুমি কোৱা লগে লগে মোৰ লোভে লাগি গ'ল পাই।
অ‌ তুমি পিছে কেনেকে ভাল পোৱা খায়?
মই যে মাছটো বিলাহীৰ লগতো ভাল লাগে আৰু ফুলকবি টোও ভাল লাগে গোটেই মাছ যিহৰ লগত লগত বনালেও মানে খাই
সোৱাদ লাগে ঠিকে ঠিকে ঠিকেই কৈছা বাৰু দেই। হেল্ল' হেল্ল' তোমাৰ আৱাজ